উম।
হেল্ল'।
কি কৰিছ।
এনেই আছো।
দুপৰীয়া কি খালি।
দুপৰীয়া দুপৰীয়া ভাত খালো হেৰি লগত ৰ। উ দাইল আছিলে চব্জি আছিলে।
চবজি কি।
চব্জিৰ বন্ধাকবি ভাজি।
হৰ ছ দি।
ঘৰত আছো ঘৰত আছো।
বৰৰ্মা মা খবৰ কেনে।
বৰমা মা মাৰ ভাল তোৰ।
উম আমাৰ ঘত সবৰে ভাল।
অ ইয় চাউণ্ডটো ইমান ভালকে নাহাগে কৰবাত দিব পাৰি নি ইয়াত চাউন।
সি হি হি। নাই যদি নাই আৰু একো কৰিব নোৱাৰো আৰু মই সেইটোত।
আচ্ছা ইাত স্পীকাৰৰ অপশচন নাই আতো।
নাই।
অ অ।
ক'ত ক'ত ফুৰিলি তই সেইটো কোৱাচোন।
ক'ত ফুৰিল মানে কেতিয়া।
কিমান বছৰ হ'ল একৈশ বছৰত তই ক'ত ক'ত ফুৰিলি।
একেব মানে ধ মই নাগালেণ্ড, গলো নাগালেণ্ড কহিমা। মিজোৰাম। চৰি মণিপুৰ,।
মণিপুৰ কেতিয়া গৈছিলোঁ।
মানিপুৰ তেতিয়া গ'লো।
কেতিয়া আকৌ।
আজি তো ধৰি লওই ছমাহ আগত গৈছিলোঁ মণিপুৰ। অটো।
কাৰ লগত গলি।
আমাৰ কাজিন লগত কাজিন জেঠাই লৰা কেইটা লগত। তাৰ পৰা তাৰপা ক'ত গ'লো। এইবোৰ বিলাক দেৰগাঁও গোলাঘাট তোলক গৈ থকা হয় বাৰু। ডিমাপুৰ, এবিলাক তাৰপিছত ডিব্ৰুগড়, চাইডে- ধেমাজি ধেমাজি গৈছিলোঁ। ধেমাজি গৈলোঁ।
উম।
তেনেকে তোৰ-
অসম বুলি ক'লে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া।
আচ্ছা আচ্ছা। অ'
ইফালে ওলায় বেংগল আৰু ইউ পি।
আচ্ছা, আচ্ছা, বা বহুত ফুৰিলিচোন।
বহুতেই ফুৰি পেলালো নৰ্থইষ্টনে ফুৰা নাই এতিয়ালৈকে।
নৰ্থইষ্টও ফুৰিবি, ওলাবি যাম।
উম ফুৰিম দেই।
লাৰ্ণিং, হওক ভালকে যাম তেতিয়া। উম। বাকী এতিয়া খোৱা বোৱা কৰিলি কিবা।
খোৱা বোৱা দুপৰীয়াই কৰা এতিয়া মই বিটৰুট জুছ খাই আছো।
অ', এ ৰ না কামনা লচো, হেল্ল'
অ
তাৰপৰা এতিয়া কি কি হব এতিয়া।
আজি ৰাতি নে বুট দাইল আলু। ভাজি আৰু চয়াবিন, আলু বিলাহী, দি চব্জি বনাব চাগে।
অ, ঠিকে আছে। বাকী অ, দুইমিনিটছ ন হেৰি একো নহ।
তাহতৰ ঘৰত কোন কোন আছে।
আমাঘৰত আমাৰঘৰ- মা আছে, বৰমা আছে।
যিমানখিনি অ, হুম হুম।
অ'
অ, আৰু
মা, বৰমা, দাদা, ভাইটি ফেমেলি বাকী হেৰি ধৰক এ এতিয়া ক'ত আছ ঘৰত আচ।
উম ঘৰত আছো এতিয়া।
অ, হেৰি কি মই যাম নিকি তহতৰ ঘৰলে।
আহিবি। মই কাইলে গুৱাহাটী যাম।
বাহ যাবি
কিবা কামত যাবি।
কামাখ্যা।
বা তোৰে ভাল দে।
তোৰে ভাল মই এতিয়ালেকে যোৱাই নাই।
মই গৈছো মানে মই সৰুতে যোৱা মই যেতিয়া মে বি ক্লাছ থ্ৰী মানত ছিলো ন তেতিয়া যোৱা।
মনত আছেনে তোৰ কি দেখিলি কি নাই।
মনত আছে বগা বান্দৰ আছিলে। তেতিয়া মন্দিৰটো অলপ মানে বগা টাইপৰ মনত আছে আৰু স সৰুতে মানে বহুত সৰু আছিলো।
তই তেতিয়া থ্ৰীত আছিলি।
অ ক্লাছ থ্ৰী নে টু আছিলো অঁ
তেন্তে দুহেজাৰ তেৰ চনৰ কথা
অ টো এতিয়াই যোৱা গুৱাহাটী এতিয়া মই তিনিবামান গৈছিলো এবাৰে কিন্তু কামাখ্যা মন্দিৰত সোমাই আহিছিলো
এবাৰ সোমালি
উম মই তিনদিন মান গৈছো তিনিবাৰ মান গৈছিলো গুৱাহাটী কিন্তু এবাৰ সোমাই আহিছোঁ কামাখ্যা মন্দিৰত তেনেকেই
সোমাব পৱাটোৱেই আও ত যে সোমালি যে ছা
বাকী হেৰি মা মা কত আছে এতিয়া
মা পাপা দোকানত আছে
অ আচ্ছা ত' ভাইটি
দাদা
ভাইটি ভাইটি পাৰ্থ ভাইটি
নাজানো নহয় তাৰ কথা উহু
ই যে হ'ব দেই হেৰি গম পা নাই ইত ইমানে গৰম পৰিছে নহয় মানে ঘত
বহুত গৰম আমাৰ ইয়াতো হেনো বহুত গৰম পৰিছে
উম বত চেব আও ম
ইয়াত কিন্তু ইমান এটা গৰম নাই
না না মোৰ ৰুমত যে গম পোৱা নাই মোৰ মই মানে চাই দিয়া মই যোৰহাট থাকো ন যোৰহাটৰ আই টি আই কৰিছো ত' মানে তাত পঢ়িছো ন যি হলেও
উম
তেনেকে তাত মানে যোনটো ৰুমত থাকো ন ৰেন্টটো বেছি দিব লগা হয় এতিয়া
এফৰ্ডেবল হয়ে আৰু পইচাটো কিন্তু নিমিলে গৈ ন ঘৰতটো মায়ে তেনেকে আৰ্ণিং নকৰে ন ইমানকে
উম
ত আৰু যোনটো ৰুম আছে ন তাৰ মানে ৰুমটো মানে টপ ফ্ল'ৰ আছে ন ত' বহুত দিন অনমান দিগদাৰ হয় প্ৰব্লেম হয় মানে বহুত বেছি গৰম হয়
টপ ফ্ল'ৰ মানে কেটা ফ্ল'ৰ কিমান এটা আছে
তিনিটা ফ্ল'ৰ আছে
তই তিনি নম্বৰটোত থাক সলাই কেলে নল
ফাৰ্ষ্ট ছেকেণ্ড ফ্ল'ৰটোত বেলেগ মানুহ আছে বেলেগ মানে সিহঁতৰ মালিকৰ নিজৰ কাজিন আছে ইদিপ্তা আৰু তাকে তলৰ ফ্লৰটোত আছে জব কৰা ল'ৰা ছোৱালী ওপৰকেইটা আছে ষ্টুডেণ্ট কেইটা আছে ওপৰত।
ইছ ৰাম মুখৰত কি হয় বাৰু তহঁতৰ
তেনেকে আৰু ৰুমতটো ইণ্ডিপেণ্ডেণ্ হয় কিন্তু ছোৱালী আনিব নোৱাৰি। তেনেকে তেনেকে ভালেই আৰু ৰুম চুম ভালেই মানে তেনেকে। এজাজ পঢ়ি আছো সেইবোৰে চলি আছে মই উম
তো মাহত কিমান খৰচ হয়।
মাহটোত। মানে হেৰি তোৰ ৰুম ৰেন্ট চন্ট চব মিলাই। ধৰি ল এপ্ৰক্স পাঁচ হাজাৰ টকা। পাজাৰ পাজাৰ নহয় পাজাৰ নহয় চাৰি হাজাৰ টকা।
চাৰি হেজাৰ ৰুম ৰেণ্ট কিমান
ৰুম ৰেণ্ট তোৰ দুহেজাৰ টকা।
উম।
আৰু
দুহেজাৰ ত ওচৰে-পাজৰে আৰু নাপাওঁনে?
তাত যোৰহাটত তই দুহেজাৰ চব ওপৰতে আছে ৰুম ৰেণ্ট। এইটো দুহেজাৰ টকা নহয় আৰু দুহেজাৰ টকা মানে ঘৰতে কওঁ, ওঠৰশ লয়। উম, কিন্তু তাতে তই দুহেজাৰ টকাৰ দুটা জাব ডাঙৰ। উম।
ভালেই পাইছ দে ওঠৰখন দুটা। কিমান দুৰ তাৰপৰা? কিমান দূৰ তাৰপৰা?
এনেই এপ্ৰক্সটো ধৰি লও ওৱান পইন্ট থ্ৰী।
কিহত যাও খোজকাঢ়ি যাও?
খোজ কাঢ়ি না ন লগৰ স্কটি আছে ন, তেনেকেত স্কুটতে যাওঁ।
কৃষ্ণ, কৃষ্ণ আৰু কি সুবিধা লাগে তোক?
নহয়, নহয় এনেকে সি নাথাকিলে স্কুুল খোজ কাঢ়ি আহোঁ।
উম, হ'ব যে ইমান কণ পাৰি তিনিটা খোজ কাঢ়িবলৈ।
অ' কেতিয়াবাহে সিটো থাকেইচোন ন। নহয় সেইকেইটা ঘৰ যে নতি ঠিকে যাওঁ খোজ কঢ়ি যাওঁ।
ইমান কম পাৰি আৰু খোজকাঢ়িবলৈ।
বাকী চ কি কাইলৈ মৰ্নিঙংতছে জাবি নে
মইও নহ ৰাতিপুৱা, ৰাতিপুৱা ইয়াৰ পৰা আমি নাগালেণ্ড খনত যাম মৰিয়নি। নাগালেণ্ডখন আছে ডৰটা বজাত দিনৰ। গৈ পামগৈ আমি চাৰে ছটা বজাত।
আচ্ছা। মোৰো মানে ক'ৰবাত যোৱা প্লেনতে আছে। মানে, মই গুৱাহাটী চাম বুলি ভাবিছিলো আই টি আই নামত দেই। পইচা মিলিলে মানে মই সঁচাই কৈছোঁ, মানে মই ভাবিছিলো। ভাবি আছো মানে এনেকে যাওঁ।
গৈ তই যতে-ত'তে নুফুৰিলেও কামাখ্যা ফুৰি আহিবি কিন্তু। কামাখ্যাত গৈ চাকি
কামাখ্যা মন্দিৰতহে গৈছো মই ম আশা কৰিছো মই কৈছো যে ভগৱানে মিলাওক পইচা ক পাওঁ তাৰিছ যাম মানে। সেইটো মানে মই আশা কৰি আছো।
যা মোৰ মতে সৰুতেহে গৈছিলি এতিয়া নিজে যা।
ভাবি আছ যাব লাগিব। যাম, যাম কনেও যাম।
মা হঁতক কৈছা নহ'লে? মা হঁতক কৈ চাম ম আমাক কৈছা।
এই বমা কৰি পইচা মই ঘৰ পৰা নোখোজোঁ।
নহয়, নহয় পইচা এনেকেই তই এনেকেই নিজে পাবি কিন্তু। এই মাহটোৰ ভিতৰতে তোৰ ওচৰত দুই-তিনি হাজাৰ টকা হৈ যাব। ত বমাক ক অঁ সঁচাকে। এই খালি হৈ যাব মই কৈ আছো নহয়। পিছত কম তোক মই সেইখিনি।
অ, অ।
বৰৰ্মাহঁতৰ লগত পাতি লওঁ মানে তেওঁলোকেও যদি যায় তোলে সুবিধা হ'ব ন? লগৰ চবৰ লগত গ'ল যোৱাতকে ই লগৰ চবৰ লগত যাবি। এনেই পইচা খৰচ। কিন্তু ঘৰৰ মানুহৰ লগত গ'লে অ'
ফেমিলিৰ লগতে মই ভাবিছো দেই, এনেই ভাবিছিলো।
বৰৰ্মা তই সুধিছা ন? তই সুধিছা, তই সুধিছা কোনোবা এজনকতো সুধ।
সুধিছিলো নলবাৰী যাব নলবাৰী।
অ তাৰপা কিমান দূৰ নো যাবইচোন সোমাব পাৰিছোন।
তেনেকে নাযায় ন। নোসোমায় অঔ বিশ্বাস কৰ নোসোমাই নোসোমায় গুৱাহাটীত নহুমাই ন নলবাৰী যাব নলবাৰীৰ পৰা আকৌ। লগাল লগ হেৰি আহিব কোৱাদিন নো সোমাই তেনেকে।
নলবাৰী গ'লেতোৰ এক্সিডেণ্টো সলনি নহয়।
গাড়ীত যাব নিজৰ।
নহয় একচেণ্টটো সলনি নহয়।
উম - হুম।
তই এনেকেই কথা পাত উজনি কতে কথা পাত।
আৰে কি হয় ন কেছটো। হে তাৰ যোনখিনি মানুহ। কিছুমানটো আমাৰ নিছিনা আছে আমাৰ যোনখিনিমি মানে ইহতি আমা খিনি বুজি পায়।
উম।
কিন্তু আমিও তেনেকিনি বুজি পাওঁ অলপ, বেলেগ মানে ধৰি লোৱা আমাৰ, আমাৰ যিখিনি মানে চিনাকি ন। সেইখিনি বাদ দি একসট্ৰা যোনে পাতে নবাৰ মান মইুি পাওঁ কাৰণ ব মানে পাতে ন। চবে, মানে মই বুজি প।
তোৰ বৰমা নলবাৰী।
অটো।
অঁ। কিন্তু বৰমাক দেখাত একদম নেলাগে নলবাৰী বা একচেটও ত একদম।
অ ত এনে তোৰ কওঁ ন মই কৈছো চাগে আগত।
কৈছিলি অ কিন্তু মই ভবা নাছিলো তোৰ মা কোন ঠাই।
মোৰ মাৰ মা মোৰ মা ঘৰ দিহিঙত।
দিহিঙত।
দিহিং দিহিং।
দিহিং।
অ দিহিং গাঁও যেন দিহিং যেন নৈ। খঞ্জ আছে ডিম ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পৰে আৰু ডিব্ৰুগড় ডিক। পৰে।
মাহ ভাগৰতো ওচৰে বৰমাটোহে দূৰত ন।
বৰমাৰ দূৰত তেওঁ দৌৰ পায় না।
বৰমা ভাগৰ লাভ মেৰীজ যে এৰেঞ্জ মেৰেজ।
এৰেঞঞ্চ।
ইমান দূৰ চালে কেনে
লভ মেৰিজ
বমা ভাগৰ আৰু কেনেকুৱা হল স্কুল লাভাৰ
সেনেকে আৰু চাইকেলত লৈ আনিছে ইমান দূৰৰ পৰা ধৰি থ দিম তাৰপ ত ভাবিছা ন ধৰি ল এপ্ৰক্স ছিক্সটি কিলোমিটাৰ চাইকেল লৈ আনিছে।
ৱাও কেনেকা মৰম হ'ব।
আৰু নৈ পাৰ কৰি নৈ পাৰ হৈ যাব লাগে ন নৈ পাৰ হৈ নাৱত।
সেইবোৰহে মৰম
পাৰ হয় পিনে গাঁওখন পায়।
ভাল লাগে এইবোৰ শুনিয়ে ভাল লাগে।
সঁচাকে আক ধেমালি কৰা নাই ৰিয়লি কৈছিলোঁ।
মানে জুৰিয়ালি মানে নিজতো এইবোৰ একো কৰিব পৰা নাই ন আনকোৰ শুনিয়ে মানে সুখ লাগি যায় যে কোনোবাইতো পালে কোনোবাইতো আচল
বোলে একো নাই চব ফেক থাকে আজিকালি। মানে ছোৱালী হ'লেও এনেকে আৰু লাভ কথা কৈছোঁ।
উম।
তেনেকে আও।
মোক খেলিবলৈ ইচ্ছা নাই অ এটাই লাগে একদম নিৰ্দিষ্টকে লাগে মোক খেলিবলে মন নাই কাৰো লগত।
উম গম পাইছোঁ অ।